অহ-
অ' কি কৰিছা?
হেল্ল'। অ' আছোঁ।
কি কৰিছা? এ, আছোঁ দিয়া, আজৰি হৈ লৈছোঁ আজি। অ'।
এই আজি সাথৰ চোৱা আছে যে, অ' এই সাথৰ চোৱা যোৱাৰ কাৰণে অ' আজি মানে গা গোটেই কাপোৰ কানি ধুইছো যে হয় তাৰপা আমাৰ এইফালে মানে অকন বেছি কে মানে আমাৰ গোটেই কাপোৰ কানি তিয়াব লাগে ঘৰৰ যিমান আছে এইবিলাক, অ' বেছি আছে যে সেইকাৰণে তোমাৰ গোটেই কাপোৰ কানি তিয়াই, ভাগৰো লাগিছে অলপ সেই তাতে ফেনৰ ফেনখন তলতে মানে বহি আছোঁ আৰু কি কৰিবা।
তাকে তাকে সেই আমাৰ চবৰে বোলো আজি দিনটো একে নেযায় নিযোৱাই লাগে ন'? মানে একে চাৰি পাঁচ দিন ৰেষ্ট লৈ থাকা যোৱা গৈছে যে অ'।
অ' আৰু তোমাৰ এইবিলাক মচা কৰাবিলাকো বহুত ওলাইছে, গোটেইবোৰ মচিব লগা হৈছে।
মচা তাকে মই ভাবিছোঁ মই বোলো যিটো চোৱা তোমাৰ ন' দে খাই পোৱা নাযায়, মানুহে এতিয়া চোৱা চোৱা কৰে।
তাকে মানে নিয়ম, তোমাৰ মানে জানা এইটো আমাৰ এতিয়া অম্বুবাচীটো যে অ' সেইটোৱে অম্বুবাচীটো তোমাৰ এতিয়া কথাটো কৈছোঁ আহাৰ লগতে আমি আগৰ পৰা দেখি আহিছোঁ আমাৰ আইতাহতক, মাহতক যে এ টো চোৱাটো তেনেকে পালি আছে আমিও যে, অ'। যিমান উ, মানে ভাবি উ, উ, মানে দেখিছোঁ উ, তেনেকে কৰিব বিচাৰিছোঁ কিন্তু এতিয়া অলপ কমি গৈছে লাহে লাহে, আগত যেনেকে দেখি পিছত থকামি নিমখ, হালধিখিনিও পেলাই দিয়ে টেমাৰ পৰা। অ', অ', অ'।
এও দিয়ে আমাৰ ভেদে দিয়ে।
অ' আজিকালি অ' আজিকালি এতিয়া কমিছে, আমি হ'লে সেইখিনিয়ে এই নিদিওঁ দে
চোৱা লাগে অ' সেইটোৱে। আচোন মানে এই কি জানা এইটো এটা তোমাৰ আগৰ পৰম্পৰাৰ কাৰণে এতিয়া মানি থকা হৈছে কিন্তু এইটো আচল মতে ইন চোৱা বা হেৰি হ'ব লগা নহয় কিন্তু নহয় নে বাৰু? তাকে।
ক'লে নহয় কিন্তু এতিয়া আমি আ, দেখি আমাৰ মানুহ মানি আহিছে, সেই মানিখিনি মানি অহাটো আমিও মানে মানিছ ছোঁ, নামানি নিজকে এটা বেয়া লাগে ন' যে কিবা এটা হ'ব নেকি, হ'ব নেকি এটা ভয় ভাবো থাকে, সেইকাৰণে যিমান পাৰোঁ আনিব কৰি আছ